যি এটা আমাৰ মানে জ্বলন্ত সমস্যা, নিবনুৱা সমস্যাৰ ওপৰত আমি। অকমান আলোচনা কৰিম ভাবিছো? মানে আজিকালি তুমি হয়তো মন কৰিছা দিনক দিনে আমাৰ যিটো মানে হাৰত। নিবনুৱা সমস্্যাটো মানে বাঢ়ি আহিছে এইটো মানে আমাৰ ভৱিষয়ত? মানে আৰু আমাৰ প্ৰজন্মৰ কাৰণে বহুত মানে তাক। ডাঙৰ অসনি সংকেত আৰু মানে? হয় লগা।
হয় সেইটোতো হয় বাৰু এতিয়া যিহেতু দেখা গৈ আছে অ যি যিহেতু? এতিয়া বৰ্তমান দেখা গৈ আছে? ভৱিষ্যতটো আৰু বাঢ়িব পাৰে হয়। ঠিকেই ক'লা তুমি?
এই মানে নিবনুৱা সমস্াটো মানে এ বঢ়াৰ মই এক নম্বৰতে প্ৰধান কাৰণ বুলি ভাবো জনসংখ্য্া বৃদ্ধি। অধিক হাৰত মানে জনসংখ্যাটো বৃদ্ধি? বুদ্ধি পাইছে?
অ সেইটোতো হয় জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে? কোনো সমস্যাবোৰ বাঢ়ি গৈ আছে? অ তেনে। তেনোক । আৰু বহুত এ কিছুমান? ধৰ সমস্যাবোৰ বাঢ়ি গৈ আছে?
হ। আৰু মানে এই নিবনুৱা সমস্যাৰ পৰা আৰু এটা কাৰণ হ'ল মানে আমাৰ বেছিভাগ আজি অ কালি অসমৰ মানে প্ৰায় ল'ৰা ছোৱালীবোৰে ভাবে যে মানে চৰকাৰী চাকৰি এটা মানে হলেহে মানে তেওঁলোক সুখী হ'ব? তেনেকুৱা লোকে ভাবে গতিকে বিজ মানে ব্যৱসায় লৈ মানে। মানে মন কান নিদিয়া হ'ল তেওঁলোক?
উম অ ব্যৱসায় বানিজ্যৰ কাৰনে তেহঁতে ইমান? অ গুৰুত্ব নিদিয়ে তাৰ। কাৰণে এ
উ অ এতিয়া। সকলোৱে যতো মানে চৰকাৰী চাকৰি? আশা কৰিলেতো নহ'ব অ অ। আমাক সকলো মানুহৰে প্ৰয়োজন হ'ব।
অ সকলো মানুহ ব্যৱসায়ো লাগিব তুমি ঠিকেই ক'লা ব্যৱসায় লাগিব? আৰু তোমাৰ অ বেলেগ বেলেগ কাম বোৰ আছে? যে প্ৰাইভেট। প্ৰাইভেট কামো আছে বহুত বোৰ ই িব প্ৰাইভেট ইনষ্টিটিউট তাতো মানুহ লাগিব আ
দেখা পাইছো যে পায় মানে এনেকুৱা ব্যক্তিগত খণ্ড প্ৰতিষ্ঠানত মানে বহুত ভাল মানে দৰমহা তেওঁলোকে লাভ কৰে মানে চৰকাৰী চাকৰিতকও ভাল ভাল মানে পইচা বা দৰমহা লাভ কৰে গতিকে সেইটো আমাৰ ভুল ধাৰণা যে চৰকাৰী চাকৰি এটা হলেহে মানে আমি ভালদৰে চলিব পাৰিম তেনেকুৱা কথা নহয়
অ সেইটোতো তুমি ঠিকেই কলা চৰকাৰী চাকৰি থাকিলে মাত্ৰ নহয় আমি কৰিব লাগে কাম তো চব কাম কামেই হয় বাৰু তুমি ব্যৱসায় কৰিলেও নিজৰ অ নি নিজৰ মতে কৰিব লাগিব উ আৰু ব্যৱসায় নিচিনা তোমাৰ অলপ ক'ব গলে ফ্ৰীডম বা ইণ্ডিপেণ্ডেণ্ট তে তুমি বেলেগ কামটো কৰিব নোৱাৰিবা নিজৰ মতেদি কৰিব নোৱাৰিবা বেলেগটো বেলেগৰ মতেদি কৰিব লাগে তুমি ব্যৱসা হয় আৰু তোমাৰ বেলেগ কাম কৰাৰ মাজত যেনেকুৱা চৰকাৰী চাকৰি ৰি কৰি আহক প্ৰাইভেট চাকৰি, তাৰ মাজৰ পাৰ্থক্য টো আৰু এডভাইন্তেজ আৰু দিছএডভাইন্তেজ কব পাৰিবা নেকি?
অ' হয়, মই চাকৰি আৰু মই যিটো ব্যৱসায় তাৰে মই কৈ আছোঁ। প্ৰথমে মই চাকৰিৰ ক্ষেত্ৰত কওঁ মানে চাকৰি হ'লে, । এনেকুৱা হয় তোমাৰ য মানে দৰমহাটো ঠিক আছে মানে এ তাত নিৰ্ধাৰিত কৰি দিব, যে, অ' সেইখিনি দৰমহা তুমি পাবাই কিন্তু এনেকুৱা নহয় যে তুমি কাম নকৰিলেও বাবা তুমি এইটো সময়ত, আজিকালি আহিবই লাগিব। এই কাম কৰিবই লাগিব, তুমি সময়মতে, গতিকে সেইখিনি আৰু মানে তাতকে আৰু যিখিনি মানে দৰমহা হৈ গ'ল, মাহে সেইখিনিৰ ওপৰত মানে নিৰ্ভৰ কৰি--। গোটেই মানে, তেওঁৰ জীৱন যাপন উ, মানে জীৱনতটো চলাই নিব লাগিব সেই দৰমহা খিনিৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া যদি মানে ব্যৱসায় । বৱসায় হয়, তেতিয়া ব্যৱসায় হলে মানে--। কি হয়, ব্যৱসায়টো আজি ধৰা বোলে মোৰ এ হেজাৰ টকাহে উপাৰ্জন হৈছে--। আজিৰ দিনটোত--। কিন্ত কালি হয়তো তাতকেও ব--। বাঢ়িব পাৰে সেনেকুৱা ধৰণৰ কথা, আমাৰ যদি ব্যৱসায় তোত ভালদৰে মন দিয়া হয়, আৰু অকণমান ডাঙৰকৈ, যদি আজি আজি বোলে ইমানখিনি হৈছে মই বোলে, অহাকালি বা কেইদিনমান পাছত ইয়াতকৈ অকণমান ডাঙৰক কৰিম মই ব্যৱসায়টো টো। সেই হিচাপে হলে মানে ব্যৱসায়ত এটা থাকে, এনেকুৱা--। স্ক'প এটা থাকে, যে মই আজি এইখিনি কৰিছো কালিলৈ ইয়াতকৈ মই অকৌ ডাঙৰ হয় মই
অলপ ডাঙৰ কৰিম আৰু নিজৰ মতে দিয়ে আজি তুমি ব্যৱসায় কৰিছা, আজি মই বৱ অঁ, আজি মোৰ অলপ অসুখ আছে মই অলপ--। আজি নকৰিলেই হ'ব। একো তাতে একো প্ৰব্লেম নাই আৰু তুমি ব ক'ব ক কোৱাৰ কথা। উম' চাকৰি যিমান যি হ যি হলেও--। উম' তেনেকুৱা। নোৱাৰি। চাকৰি ক্ষেত্ৰত অলপ কষ্ট, । ত', বাৰু।
অ', আৰু ব্যবসায় এটা কৰিলে মানে, কি', হয়, নিজৰ লগতে কেইজনমান ব্যক্তি সংস্থাপনো দিয়া হয়।
অ',
নিজৰ লগতে তেওঁৰ আণ্ডাৰত মানে থাকি বোলে, মোক এনেকে, এতিয়া মই', ব্যৱসায়, এটা কৰিছো, অকলেতোতো চব কাম নোৱাৰিম। গতিকে মোক বোলে মানুহ লাগিল, চাৰিজন সেই চাৰিজন মানুহক মই এতিয়া তেওঁলোকক এটা মানে কামো দিয়া হ'ল, সংস্থাপনো হল তেওঁলোকৰো সুবিধা হ'ল- বা মোৰো সুবিধা, এতিয়া হ'ল-তেনেকুৱা ধৰণৰ কথা, মানে যিটো মানে অ', এণ্টাৰ, পেনৰ বা উদ্যোগ-উদ্যোগ, প্ৰতি বুলি, টো', -কয়', আমাৰ অসমীয়াত সেই উদ্যোগপতিসকলে এনেকুৱা ধৰণৰ ৱ', মানে অলপ তেওঁলোকৰ মগজুৰে চিন্তা কৰিব লাগিব। কেৱল চাকৰিৰ পিছতে দৌৰি নাথাকি, অলপ বেলেগ ব্যৱসায় বোৰতো মন কান, দিলে মানে আমাৰ, সমখনৰ পৰা এই সমস্যাটো দূৰ হ'ব। উঃ
অ', সেইটো তুমি', ঠিকেই ক'লা তুমি যিহেতু তোমাৰ গা, কামবোৰ আৰু ক'ব গ'লে ব্যৱসায়ৰ হ'ল- যিহেতু প্ৰাইভেট জব, ইয়া গভমেন্ট জব কামটো কৰিবই লাগিব নিজে। নিজৰ হলেও, বেলেগৰ হলেও কৰিব লাগে। তেনেহ'লে আহ', এতিয়া বহুত কিছুমান অ', ল'ৰা ছোৱালী আছে, সিহঁতে ব্যৱসায় বাহিৰে বিষয়ে ইমান কথাই নাপাতে। যিহেতু চৰকাৰী চাকৰি তাৰে কথা পাতি থাকে। অ', হেত, এটা চাকৰি লাগে তাৰ পিছত জীৱন ভাল হৈ যাব বুলি। সেইখন কথা, সেইটো কথা নহয়। এ', জীৱন ভাল হোৱাটো যি ত' যি কাম কৰিও ভাল কৰিব পাৰি নিজৰ কাঁ অ অ কৰ্মৰ ওপৰত কথা আছে তুমি কি পাবা সেইটো?
অ ', হয়- হয় সেইটোৱে কথা হৈছে যে মানে এটা মই কলোৱেই যে মানে সেই যিটো এটা কামত নিয়োজিত হয় চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডৰে যি কাম হওক সেইটোত মানে এটা নিৰ্ধাৰিত দৰমহাহে পাব বোলে মাহিলীত তেওঁ বোলে ত্ৰিছ হাজাৰ বা চল্লিছ পঁয়ত্ৰিছ হাজাৰ টকা এটা পাব সেই ত্ৰিছ চল্লিছ হাজাৰ টকাৰটো ভিতৰতে মানে গোটেই ঘৰৰ সমষ্টি ভিতৰত বা খৰচ, মানে তুমিতো আজিকালি দেখিছাই দিনক দিনে যি মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ দিনত সেইখিনি পইচা পিইচা খিনি দিয় তেওঁ মানে গোটেই জীৱনৰ বাবে সেইতো মানে চলাই নিব লাগিব ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ খোৱাৰ খৰচ আদি কৰি আ' মে ম ', যিকোনো হোৱা খৰচ তেওঁ সেইখিনিতে মানে অতিবাহিত কৰি লাগিব কিন্তু ব্যৱসায় হলে তেওঁ মানে ব্যৱসায়ত তেওঁ যিমান মানে তেওঁৰ মনৰ ইচ্ছা বিচাৰে বোলে মই আজি খিনিত পৰা আকৌ অকমান ডাঙৰকৈ কৰোঁ আৰু অকণমান ডাঙৰ কৰোঁ মই আৰু কেইজনমান এমপ্লেয় ৰাখো মানে ক কি কয় ব্যক্তি মানে ৰাখো তেওঁলোকৰো সংস্থাপন হল মোৰ ব্যৱসায়তো অকমান বেছি উপাৰ্জন হ'ব বা ডাঙৰ হ'ব তেনেকুৱা ধৰণৰ আমাৰ মানে মনত এইবোৰ চিন্তা আনিবলৈ, তেতিয়াহে মানে আমি মানে ওপৰলৈ বা আৰু মই ডাঙৰ আমাৰ হ'ব মানে বা আমা আমাৰ পইচাও মানে বেছি কৈ আৰু'
অ ' উপাৰ্জন হ'ব হয় অ ' তুমি ঠিকেই ক'লা উপাৰ্জন অ 'আজিকালি তোমাৰ। কাম কৰিবৰ কাৰণে যেনেকুৱা এনে প্ৰাইভেট কাম হঁ ওখ মানে আউট অফ কাণ্ট্ৰিও যায় কিছুমান বাহিৰৰ -বাহিৰৰ দেশৰ পৰা কাৰেঞ্চিটো তোমাৰ আহ বাঢ়ি যায় তাৰ বিষয়ে তুমি অলপ কিবা ক'ব পাৰিবা নেকি?
অ এতিয়া মই অ হয় হয় বাহিৰৰ দেশ দেশত গৈ তেওঁলোকে যে কৰ্ম কৰে। কিন্তু তেওঁলোকে এ মানে কি হয় তাতেই তেওঁলোকে চেক তেল হৈ যায়। কিছুমান কিছুমানক মই দেখিছো সেই। তোমাৰো বেয়া কথাও নহয়, তেওঁলোকৰ সকলোৰে নিজ ব্যক্তিগত মানে স্বাধীনতা আছে। অধিকাৰ আছে তেওঁলোকে য'ত কিহৰ ভাত বাকি দিনটো এটাও কথা ক'ব বিচাৰিম যে এই যে আমাৰ অসমৰে এই ল'ৰা কিছুমান এতিয়া বহুত মানে কম কম দৰমহাত। এতিয়া বেংলোৰ হওক এনেকুৱা হায়দৰাবাদত তেওঁলোকে। কাম কৰি চিকিউৰিটি গাৰ্ড অ বেলেগ ধৰণৰ কিবা চিকিউৰিটি গাৰ্ড হয় হয় এইবিলাক কিবা সৰু সুৰা কাম কৰি পইচা উপাৰ্জন কৰিছে। যে কিন্তু সেনেক তেওঁলোকে সেইবোৰ যদি ন কৰি আমাৰ অসম খনতে বিভিন্ন ধৰণৰ ব্যৱহাৰ খাই আছে এতিয়া তুমি- মন কৰিব পাৰা যে আমাৰ বিহাৰৰ হওক বা হায়দৰাবাদৰ হওক তাৰে মানুহবোৰ ব্যক্তিবোৰ আহি। আমাৰ ইয়াত
গুৱাহাটী অ অসমত অ অসমত ডাঙৰ ডাঙৰ ব্যৱসায় ষ্টাৰ্ট কৰিছে, সিহতে মানে সিহঁতে মানে চব কৰি আছে। যে আমাৰ যিহেতু অসম। অসমৰ ল'ৰা কেই কেইখনমান বাহিৰত গুচি যাইকে বা বাহিৰত ষ্টেটত যাইকে তেওঁ অ সৰু সৰু কাম চিকিউৰিটি বা কিছুমান কাৰ পাৰ্কিং।
কাম বিলাক কৰিছে সেইবোৰ যদি আমাৰ ল'ৰাবোৰ তাত লৈ নগৈ। আমাৰ অসমতে যদি সৰুকৈ সৰুৰ পৰাই যদি নালাগে ইমান ডাঙৰ কৰিব অকণমান সৰুৰ পৰাই। কৰক
এটা সৰু সৰু এটা বিজনেচ ষ্টাৰ্ট। কৰি ল হয় তেনেহ'লে আজিতো অলপ
অ তেওঁলোকে নিজৰ ঘৰতো থাকিব পালেহেঁতেন আকৌ নিজৰ ঘৰতে উপাৰ্জন কৰি নিজৰ পৰিয়ালৰ লগত ভালদৰে সুখে শান্তিৰে থাকিব পাৰে। সেই বুলিয়ে মই ভাবোঁ সেইটো তেওঁলোকে এতিয়া। কি ভাবি তেওঁলোকে বাহিৰলৈ যাইতে তেওঁলোকে জানিব কিন্তু বৰ্তমানৰ মই আমাৰ প্ৰজন্ম খিনি বা নতুন উঠি অহা খিনিক মই সেইটোোৱে উপদেশ দিম
অ সেইটোতো হয় অ মই বহুত লৰা মানে গাঁৱলীয়া লৰাকেইটা বেছি বা বাহিৰলৈ যেনেকুৱা আউট অফ ষ্টেট লৈ যায় মই দেখিছো আৰু এ এন এছ চহৰৰ ল'ৰাকেইটা যায় আউট অফ আউট অফ ষ্টেট মানে ক'ব গ'লে মানে একে গাঁৱৰ ল'ৰা কেইটা বেলেগ ষ্টেটত আৰু এনে চহৰীয়া ল'ৰাৰাকেইটা ল'ৰা ছোৱালী অ বহুত খিনি বাহিৰৰ দেশত যায় বাহিৰত দেশত যোৱা আৰু তো তাৰে কাৰেন চি বহুত হয় ইয়াতে সেইকাৰণে এ তেওঁ যায় তাতে দলৰত পায় মানে ইয়াতে আকৌ পিছত ডাবল হৈ যায় পইচাটো এইটো বিয়া নহয় পাঁচ বছৰ কৰি আহি তাৰ পৰাৰা ইয়াতে ডাঙৰ ডাঙৰ বিজনেছো কৰা দেখা পাইছোঁ মই
আৰু তেওঁলোকৰ নিজৰ স্বাধীনতা আৰু তেওঁলোকৰ মনেৰে যি ভাবে উম কিন্তু মই সেইখিনিয়ে ক'ম আৰু নতুন নাম আমাৰ ল'ৰা ছোৱালীখিনিক যে এনেকে নিজৰ ইয়াতে থাকি কিবা এটা কৰক ব্যৱসায় কৰক কাম কৰক উম
অ সেইটো হয় কথাটো।দিয়া ঠিক আছে দিয়া থেংক ইউ।